হেল্ল'।
হেল্ল'।
হ হেল্ল'।
হেল্ল' নমস্কাৰ ছাৰ।
অ' নমস্কাৰ।
অ' তাৰমানে আমি অপোনাৰ কল কৰিলোঁ, ফ'ন কৰিলোঁ তাৰমানানে আমি আজি আপোনাৰ লগত ভ্ৰমণৰ বিষয়ে অলপ আলোচনা কৰিম।
অ', অ'।
অ' আমাৰ ভ্ৰমণে কেনেকুৱা আমাৰ মানে সহায় কৰে আমাক? মানে আনন্দ দিয়ে।
হয় হয় হয়।
কি কি বস্তু দেখুৱাই, হয়। হয় কি কি মানে বস্তু দেখায়, আমি বেলেগৰো সাংস্কৃতিক কেনেকৈ আমি শিকিব পাৰোঁ। এইটো আপুনি নিশ্চয় জানে যে আমি এটা বস্তু টো মানে লিখাতকৈ সেইটো যদি আমি হাতে কামে শিকো তেনেহ'লে আ আমাৰ সেইটো অভিজ্ঞতা কেতিয়াও আৰু পাহৰি নাযায়। হয়। ভ্ৰমণটো তেনেকুৱাই আমি এঠাইৰপৰা আন ঠাইলৈ গৈ কিনি মানে সেই ঠাইৰ মানে যিখিনি বস্তু আমি নিজ চকুৰে মানে সন্মুখত তে নিজ চকৰে দেখা পাওঁ সেইটোটো আমাৰ যিটো মানে অভিজ্ঞতা, সেইটো যিটো আমাৰ চাই যিটো আমাৰ মানে আ, জ্ঞান আহৰণ হয়। এইটো বস্তু আমি একেবাৰে মৃত্যুৰ আগ পৰ্যন্তলৈকে আমাৰ মনত থাকে।
মনত থাকে, পাহৰি নাযাওঁ।
হয়। ৰিক আমি আপোনাৰ লগত অলপ মানে ভ্ৰমণৰ বিষয়ে অলপ আলোচনা কৰিম। ত' আপুনি যদি কোনোবা ঠাইত তেনেকৈ ভ্ৰমণ কৰিছিল সেই দিশত মানে তাৰ অভিজ্ঞতা খিনি আপুনি তাত গৈ কি কি দেখিলে বা কেনেকুৱা মানে আপোনাৰ ভ্ৰমণটো আছিল, আনন্দ পালে নে নাই।
হয়।
অলপ জনাবচোন।
ছাৰ, ছাৰ মই বহুত, মই বহুত দিন আগতে এবাৰ মমান গুজৰাটত গৈছিলো। এ, যোৱা নাই ক্ষেত্ৰত যোৱা নাই। কামৰ কাৰণে গৈছিলো।
হেল্ল'?
হ
হা আপনি
শুনা পাইছে।
হয়, হয়, হয়।
মই বহুত দিন আগত গৈছিলো, গুজৰাটত কামৰ ক্ষেত্ৰত গৈছিলো। এনে লোৱা নাছিলো তাতে ট্ৰেইনতো গৈছিলো।
হ
যাইখিনি ইফালে, সিফালে ঘূৰি খু পিছত সমুদ্ৰ দেখ ব লৈ গৈছিলে। আহ দমন, দমন, হয়, হয় গুজৰাট এইখিনি দমন বুলি এটা জাগা আছে তাত তাৰ নাম দমন বহি কৈ থাকে তাতে গৈছিলো। সাগৰ পাক তাকে যাইখিনি এটা বস্তু পালো আৰু দেখিলো। যে তাতে বহুত ধৰণৰ মানুহ আহি থাকে। লৰা হ'ব পাৰে হয় ল হ'ব ছোৱালী হ'ব পাৰে। বহুত ঠাইৰ পৰা হয়, হয় বি, বিভিন্ন দেশৰ পৰাও আহে বি, বিভিন্ন ঠাইৰ পৰাও আহি থাকে। পুৱাতে আহি থাকে ঘূৰি ঘূৰি, ঘূৰি, ঘূৰি কোনোবাই, কোনোবাই গাওঁ ধুই আছে কোনোবাই, কোনোবাই ঘূৰি ঘুৰি আছে কোনোবাই, কোনোবাই ফটু উঠি দি আছে। কোনোবাই, কোনোবাই এনে বহি আছে বহুতো মানুহ তাতে কোনোবাই কি কৰি আছে তাৰ পৰা পাঠৰ তাত, তাত কি আছে পাথৰ আছে নহয় পাথৰ ৰ লৈ আহ, আহি আছে। কোনোবাই তাৰ পৰা ছাগৰৰ পৰা পানী লৈ আহি আছে। এনেকুৱাও দেখা পোৱা গৈ হৈছে।
অ, তেতিয়া হ'লেতো সেইটো দেখি আপোনাক বৰ ভাল লাগিছে। আৰু আনন্দও পাইছে।
হয়, হয় তাতে বৰ ভালো লাগিছে আনন্দ লাগিছে।
হয়, হয় আপোনাৰ এ তাতে গৈ অ, বহুত ফূুৰ্তি হৈ কৰিছে আপুনি
হয়, হয়।
আৰু ভ্ৰমণটো এনেকুৱাই আপুনি কিমান দিন আগতে দেখিছে সেইটো এতিয়ালৈকেও আপোনাৰ মনত আছে মানে আপোন অ'। আপোনাৰ মানে জীয়াই থকালৈকে আপোনাৰ সেইটো মনত থাকিব। মই জানো সেইটো কাৰণে মানে আমি মাজে, মাজে ভ্ৰমণ কৰিব লাগে হয় ন।
হয়, হয় কৰিব লাগে।
আমিও মানে
মানে কিছুদিনৰ ভিতৰতে আমি কিবা এটা ঠাইলৈ গুৰিবলৈ যাম।
তাতে আপুনি যাব যদি এই মানে যাব পাৰিবনে?
যাব পাৰিম, ত' ক'ত যাব খুজিছে আপুনি?
আমি আমি এইবেলি মানে আমাৰ ওচৰতেই থকা ৰাজ্য এখন আছে।
অহ, যেনেকুৱা এই শ্বিলং।
হয়।
আছে, মেঘালয় আছে, আমি ভাবিছোঁ যে এইবাৰ মেঘালয়ত যাওঁ।
অহ।
এইটো আমাৰ কচু হ ওচৰতেই আছে এইটো, আমি মেঘালয় আ আপুনি হয়তো শুনা পাইছে যে আগতে আমি কিতাপটো পাইছোঁ এইটো। অহ, যে মিৰ্জুমলাৰ মাজাৰ বুলি কয় নহয়। হয়, এই তেওঁৰ হ'ল এই আমাৰ মেঘালয় আৰু অসম। অসমৰ মাৰকাচাৰ ডিষ্ট্ৰিক্ট জিলা যে আছে
হয়।
হয়, দক্ষিণ চালমাৰা মানকাচৰ এই মানকাচৰৰ ওচৰতেই আমাৰ এই মৰ্জুমলাৰ যিটো মাজাৰ, আমি তাত গ'লে আমি এইটো দেখিবলৈ পাম।
হয়।
ত' মানে সেইটো আমি আগতে, হয়। কিছুদিনৰ ভিতৰতেই যাম, মানে আমাৰ মোটামুটি এসপ্তাহ পিছতেই মানে আমি যাম বুলি ভাবি আছোঁ।
অ', অ'।
অ', আমি হয় না টাইমটো পিচ কৰা নাই, আপুনি ধৰক মানে এসপ্তাহ লাগিব। মানে আপুনি এসপ্তাহ ভিতৰতেই এইটো প্ৰস্তুতি ল'ব লাগিব।
ঠিক আছে আপুনি এইটো আলোচনা কৰক, কোনে কোনে যাব? এ কেতিয়া, কেতিয়া গ'লে ভাল হয়?
অ', আমি ভাবিছোঁ কি? আমি এইবেলি মানে কেনেকে মানে সেইটো ঠাইত যাবলৈ আমাৰ ট্ৰেইন কোনো ট্ৰেইন নাই। মানে তাত আমি এটা বাছ লৈ যাব লাগিব। মানে এটা বাছ ভাৰা কৰি লৈ যাব লাগিব, মোটামটি এটা বাছ চত চল্লিশ পঞ্চাচ, চল্লিশ জনমান মানুহ চিট কেপাচিটি আছে। হয়, এই চল্লিশ জন মানুহ আমি গৈছোঁ আ সকলোৱেই যাবই। মানে তাতেই এটা প্ৰগ্ৰামো কৰিছে মানে। সেইটো মিৰ মিৰ্জুমলাৰ যিটো ইতিহাস আমি পাইছিলোঁ
মানে অসমৰ হয় এইটো। আমি অসমীয়া মানুহ, আমি অসমৰো কিছুমান বস্তু বস্তু মানে ইতিহাস আমি জানিব লাগে। মানে আমি সেইটো কিতাপত পাইছোঁ, মানে গৈ কিনিটো দেখা নাই। আমি এইবেলি মানে তাত গৈ মানে আমাৰ মানকাছাৰ যিটো ঠাই আছে তাৰ ওচৰৰে আমাৰ এই যিটো বাংলাদেশ আমাৰ ওচৰৰে দেশ বাংলাদেশ
হয়।
বাংলাদেশৰ বৰ্ডাৰটো তাতেই আছে, একেবাৰে মানকাছাৰৰ এইটোই শেষ সীমা না আমাৰ
যিটো মানে অসমৰ শেষ সীমা না মানকাছৰ এই মাইনকাছৰৰ যিটো তাঁৰৰ বেৰা আছে মানে সেইখিনিও আমি দেখিব পাৰিম।
আমাৰ যিটো মিৰ্জুমলাৰ মাজাৰ আছে সেইটো আমি চাব পাৰিম, আমাৰ তাৰ লগতে আছে আকৌ এই মেঘালয় ৰাজ্য, মেঘালয় বৰ্ডাৰ দি আমি ঘূৰিব পাৰিম তাত আৰু এটা ঠাই আছে সেইটো আমাৰ পপুলাৰ ঠাই। মানে সকলোৱে অসমৰ সকলো ৰাজ্য মানে সকলো ভাই সেইটো হ'ল আপোনাৰ এ কালাপানী বুলি কয়।
এই কালাপানী আৰু আছে আপোনাৰ তোৰা যিটো পাহাৰ এই তোৰা পাহাৰটোও আমি তাত গ'লে দেখিবলৈ পাম।
অ'।
বিভিন্ন মানে ঠাই মানে আমাৰ সেইটো এটা ত' আমি বাছেৰে যাম বুলি ভাবিছো অ'।
অ'।
তাৰপিছত আমি আৰু এটা মানে যদি এইফালেদি যাওঁ, এ যেনেকুৱা আছে আপোনাৰ এ, গোৱালপাৰা জিলা এই গোৱালপাৰা দি যাওঁতে আমি এটা ব্ৰীজত দেখা পাম সেইটো মই সেইটোও আমাৰ আম কৰি কিতাপত পঢ়ি, কিতাপত পাইছিলো মানে এতিয়ালৈকে দেখা নাই, সেইটোও আমাৰ দেখা হৈ যাব। এইটো আমাৰ ভ্ৰমণ কৰাৰ পৰা মানে এটা স্মৃতি হৈ থাকিব সেইটো হ'ল আহ নৰনাৰায়ণ সেতুটো যিটো এই যোগীঘোপা ব্ৰীজ বুলি কয়।
হয়, হয়, হয়।
এই যোগীঘোপা ব্ৰিজটোও আমি চাবলৈ পাম। তাৰপিছত আমি লাগিলে বাছটো অলপ আ আমি যিহেতু গোৱালপাৰা দি যাব লাগিব তেনে আমি গোৱালপাৰা, কি কৃষ্ণাই পোৱাৰ আগতেই আছে কৃষ্ণাইৰ ওচৰতেই আছে। সেটো হ'লে যে সূৰ্য সূৰ্যমুখী পাহাৰ যিটো বুলি কয়, সেইটো পিকনিক স্পট হয় আচলতে।
হয়, হয়, তাতে গাড়ীখিনি ৰখাই
হয়, তাতে হয়, আমি যিহেতু ভ্ৰমণ কৰিবলৈ গৈ আছো তেতিয়াহ'লে আমি সেইটো, সেইটো ঠাইও আমি চাব পাৰিম যাই।
হয়, হয়, হয়, হয়।
অ', সূৰ্যমুখী পাহাৰ যিটো আছে আমি তাত এয়া, মানে সিটো এনেকুৱা পাহাৰ মানে আমি শুনা পাইছো মানে, সেইটো কাৰণে মানে, সেই সূৰ্যমুখী বুলি কৈ আছে, মানে, সূৰ্যৰ পৰা পাহাৰৰ পৰা অ আহ আমালোকে মানে, দেখিবলৈ পাব যে পাহাৰৰ পৰা মানে, সূৰ্যটো ওলাই আছে এনেকুৱা মানে, দেখিবলৈ পোৱা যায় আৰু তাতে, বহুত চাব পাৰিম, বহুত ডাঙৰ ডাঙৰ পাথৰ আছে কয়, বহুত ডাঙৰ ডাঙৰ
অ',
অ',
হয়।
হয়, সেইবোৰ চালেহে আমি আৰু অ', ভালদৰে আৰু কব পাৰিম বা
হয়, হয় সেইটোৱে কৈ আছিলো যে, যোৱাৰ সময়ত যোৱাৰ সময়ত তাতে, গাৰিখন ৰখাই নামি কিনি ঘন্টা মান ৰেষ্ট ললো, তাতে কিবা এটা খাইও ললো তাৰ পিছত, ঘূৰি ফুৰি দেখি ঠিক পিছত ওলাই গলো
হয়, হয়, আমিও মানে, আমাৰ যিটো